হেল্ল' হেল্ল'। অ', অ', শুনিছোঁ, কি কৰি আছা?
এই ঝাৰু মাৰি আছিলো।
অহ।
যিহে গেলা গৰম অ', উপায় নাই।
এই নকবাই আৰু পাই, গৰম, গৰমেই তোমাৰ এ এইয়া ছাগলী আছিলে যে পথাৰত, তাকেই আনিবলৈ আহিছোঁ।
অ', ভালেই নহয়।
অ', অ', ভালেই।
অ, তোমাক খবৰ খাতি এটাও নাই যে। ফোন চোন কৰিবলৈ বাদ দিলা যে আজিকালি কেলে? কোনোবাই হাক দিছে নেকি ফোন কৰিবলৈ।
অঁ এই সময়ে নোহোৱা হৈছে কতনো কোনোবাই শাক দিব। তোমাৰ ইয়াৰ ল'ৰা ছোৱালী পৰীক্ষা
অঁ।
তাৰপৰা হেৰি অঁ
মই ভাবিছো আমাৰ কোনোবাই শাক, দিলে নেকি বোলো মোৰ লগত কথা পাতিবলে।
হে কিহৰপাহ শাক দিব? সময়ে নাই ব্যস্ত অকলশৰীয়া মানুহ, তাৰপিছতে মা সেইয়া দেহা বেয়াই, চব কৰিব লাগে, তাতে ল'ৰা ছোৱালীকেইটাও পৰীক্ষা যে। তাৰপিছতে তাৰ সিহঁতৰ জাচ মাৰি থাকোতে গৈছে।
অঁ
তাৰপা কেনেকুৱা তোমালোকৰ হেৰি এনেই চাংঘৰ হে ন।
চাংঘৰ ঐ ঘৰ মাটি ঘৰহে আগতে চাংঘৰ আছিল এতিয়া মাটি ঘৰ।
অঁ, অ পানী শুকালগে নে?
পানী শুকালে, তাৰপৰা এইোৰ শুকাওঁতেনে বোলো অলপ জাৰো চাৰু মাৰ দিও, বোলো মহৰ পতাপত মানুহ থাকিব নোৱাৰে।
অঁ, হয় পাই।
তাৰপৰা সেইকাৰণে এই জাৰো মাৰি আছো। মহো পতাপত থাকিব নোৱাৰে অ। মাটি ৰুব হোৱা নাই নে?
মাটি ৰুব নাই হোৱা নহয়, এ হেৰি হ'ব আৰু। আহাৰ লাষ্টলৈ ৰুমগে আৰু। তাকে ভাবি আছো। উম, মা দেহা বেয়া, বাবা ঠিকে আছে, ছোৱালী পৰীক্ষা কেনেকুৱা হৈ আছে?
ছোৱালী গৈছে আৰু যেনে তেনে কিনো ভাল, কিনো বেয়া।
মানুহজনে ফোন কৰিছে নে?
মানুহজনে সে সদায় ফোন কৰিব নোৱাৰে। নেটৱৰ্ক নাপায় যে। তাৰ পা, নেটৱৰ্ক পালে, ৰাতি দুটা বজাতো ফোন কৰে।
অঁ, অ।
তাৰপৰা সেইটো কথা আকৌ নেটৰ্ক চেটৰ্ক একো নাপায় তাত।
অঁ।
তাৰপৰা সেইকাৰণে ফোন চোন কৰিব নোৱাৰে।
মানুহজন গ'ল তোমাৰ গাড়ীতহে থাকে, এতিয়া গৈ তেজো পালেগে তেজোত হেৰি হ'ল নেটৱৰ্ক নাই। সময়মতে উলিয়াই বাহিৰলৈ কথা পাতিব লাগে, গাড়ী বন্ধ হৈ থাকিলে আৰু তেতিয়া তাতে সোমাই আছে আৰু এতিয়ালৈকে অহাই নাই, আকৌ কাইলে আহে নে নাহে জানো পাই। মাছ পুঠি ওলাইছে ন।
আ, এই লাঙী, পাতিলে পাই। আজি ৰাতিপুৱা কেইামান লাগিছিলেই লাঙিখন উঠাই থৈছো, তাৰপিছত এতিয়া বোলে সন্ধিয়া সন্ধিয়া কি? এ, দিনত লাঙি পাতি থলে হেৰি লাগে অ সাপ চাপ লাগে যে। সেইকাৰণে মানে পাতিবলৈ বেয়া পাওঁ, সাপবোৰ গুঠাবলেও বেয়া।
পুখুৰী আছে নে পুখুৰী?
পুখুৰী দুটাকে আছে, কিন্তু জিওৱোৱা নাহে আৰু মাছবিলাক।
অঁ, জীয়াব হ'ল তোমাৰ পুখুৰী এটাৰ কাৰণে জিৰণি মাছকেইটামান তোমাৰ ৰাখিব পাৰি দেখোন।
এ, জিৰণি মাছ নাৰাখো বুলিহে ৰখা নাই মানে সেই পুঠিটো অ সেই পুখুৰীটো এব হেৰি বাম নহয় মানে দ মানে পানী সোমাইহি মানে। ঢাপ নাই, এই ঢাপ ন থকাৰ কাৰণে মানে সেই মাছ - চাছ জিওৱা নাই তাৰপা এই এতিয়াও পইছ তে অলপ অসুবিধা যে তাৰপৰা সেইটো কাৰণে মানে তোমাৰ
এম এ ঢাপবিলাক হেৰি উম বন্ধা নাই আৰু বান্ধি দিম আৰু মাথাউৰি চিষ্টেমত। দুদিনমান লাহে - লাহে তেনেকে কৰিম বুলি ভাবি আছো।
তাকেহে পুখুৰীৰ পৰা ৰৈ আছো, চাইছো পুখুৰী মাছবিলাক ডাঙৰ - ডাঙৰ মাছকেইটামান আছে তোমাৰ কমাই বুজিছে চাই ভাল লাগিছে।
অ, তোমালোকৰ পুখুৰী আ আছে?
অ আছে আছে, এইবাৰ নাই জিওৱা আগৰে জিওৱা মাছ আছে যে।
অ অ, তো মাছ কোনে ধৰে তোমালোকৰ দাদা নাথাকিলে?
দাদা নাথাকে বাৰু, থাক আহিলে হেৰি কৰোঁ আৰু এনেই বৰশী- চৰশী পাত ৰাতি তেনেকেই খাওঁ আৰু তাৰ পিছতে তেওঁ আহিলে হেৰি কৰে ধৰি জাল মাৰি দিয়ে আৰু।
অঁ।
এতিয়া মানুহজন কেতিয়া আহিব তোমাৰ?
জানো সেই কেতিয়া আহে গৈছেহে।
অ। বাকী গোটৰ কাম চলি আছে?
গোটৰ কাম চলি আছে, আজিও মিটিং এখন আছিলে এই আমাৰ ওচৰতে বাৰু।
অ।
তাৰপা আহি তাৰপা গৈ আহি পেলাই অহালে দেৰিয়ে হ'ল।
অ অ।
এ এটামান বাজিলেগে তোমাৰ। আহি আহি পাই যি গৰম কাৰেণ্ট নাই ভিতৰত সোমাব নোৱাৰে বাহিৰে - বাহিৰে ঘূৰি ফুৰিলো। তাৰপা এই তাঁত এখন লগাই থৈছিলো, গোটেই সূতাবোৰ কিহেনো কাটিলে আৰু তোমাৰ মানে পাত্তা নাই নহয় একচামান।
টো বাৰিষাত পকোৱা সূতা চাগে নি হেৰি গুৰি পৰুৱা লাগিছে।
ঐ তেনেকুৱা পকোৱা সূতা নহয় তোমাৰ উলৰে আছিলে। তোমাৰ ৰাতিপুৱা চাইছো ৰাত তিপুৱা দেখা নাই মই চিঙা তাৰপৰা এতিয়া সেই দুপৰীয়া এ এজনী আহি পেলাই চাইছেহি বোলে তোৰ এসোপা কিহে চিঙিলে? আই অ বোলো নাজানো, অ আৰু পানী সোমালে যে তাত ত তল চাই চা সেই তাঁত বোৱা তলত।
অ এই বৰলিয়াই বিন্ধে, বৰলিয়াই বিন্ধে।
অ সেই জানো তাৰপিছত এতিয়া জোৰাই মেলি হ'ল বাৰু তাইও লাগি দিলে। দুজনী লাগি মেলি সেই কৰি পেলাই সেই কৰি ফিটিং কৰি থ'লো কাইলৈৰ পৰা বম আৰু ৰ'দ দিলে মানে।
অ, মোৰো হয় দুই এডাল ছিঙে ইমান নাই চিঙা হ'লেও ব'বও নোৱাৰি অ' ৰাতি ইমান জেপা মাৰি ধৰে, কিবা নিয়ৰ পৰা গতে তিতি থাকে তাঁতখন।
নি
ৰাতি অকমান বহো বুলি ভাবো নিয়ৰ পৰা গতে তিতি থাকে ব'ব নোৱাৰি ৰাচখন নষ হ'লে মাকো সৰকাব নোৱাৰি সূতা ছিগে।
ঠিলেহেঁতেন ওল নহয় যে।
বৰ বেয়া বাৰিষাত তাত ব'বলে দেই।
অঁ উল হোৱাহেতেন আকৌ তোমাৰ হ'লহেঁতেন, এতিয়া উলৰ নহয় যে আকৌ।
অঁ' সেইটো কথা চাগে অও, ব'বলে নোৱাৰো এতিয়া দিনত সময়ে নেপাওঁ তেনেকে।
অঁ' তাকেহে পাই ময়ো এয়াহে ইফালে- সিফালে কৰি থাকোঁতে সন্ধিয়া হ'লেই, এতিয়া আকৌ হাঁহ ভৰা- ছাগলীও সোমোৱা লাঙিখন দুখন আছে লাঙি তাকে পাতোংগে বুলি ভাবি আছো।
অ অ' আমাৰও হয়য়া শাহু মাই সেই বৰশীটো- টোপাই আছে কি পায় কি নেপায় জানো? কুমটি দুটামান লৈছে আৰু তাকে বৰশী টোপাই আছে।
অ অ মোৰ সেই মাছ পুঠি একো নাই গধুলালে। তাকে হেৰি কৰিব লাগিব এই- কলডিল এটা আনিছিলো আমাৰ ওচৰ বৰতাহ অও বৰতাহতৰ ঘৰৰ পৰা।
উম'
তাপিছত সিহঁতৰ ঘৰৰ পৰা মানে হেৰি কৰিব লাগিব এই সেইটোকে দালিৰ লগত বনাই দিম বোলো।
অঁ অঁ অঁ'
মাছ মাংস একোৱেই নাই।
অঁ শাক পাচলি আছে নে‌ নাই?
শাক পাচলি মায়ে কুন্দুলি এজোপা ভাতকেৰেলা এজোপা লগাইছে দুটা এটা লাগিছে। তাপা এতিয়া জানো হেই লাগি- ছেনে নাই মই চোৱাই নাই, সেইদিনাখনি মায়ে দুটামান ছিঙিলে।
অঁ'
ময় তাপিছত সেইটো কাৰণে-
মই চিঙাই চিঙিবলৈ যোৱাই নাই মায়ে এতিয়া মাছ ধৰিবলে গৈছে, মাছ ধৰিলে কেইটামান পাম আৰু চাগে।
অঁ অঁ অঁ তাকেহে তুমি, মা আৰু দেউতাহে আৰু।
উম' মাছ পাইলে বাৰু খাবলে পাওঁ বাৰু অঁ মাছ- পাই আনিদিলে খাবলে পাওঁ ইমান টেনচন নাই বাৰু এ মই যাবলে হাগে দিওঁ বেমাৰী নহয় জানো। ফোন কৰি আনিছো হে তাৰপৰা নামানে আকৌ কথা কলে।
অ কিমান দিন হল অপাৰ্চন কৰা?
ই এ আজিনো তোমাৰ পাঁচ ছমাহ মানেই হ'ল আকৌ। তোমালোকে গম পাবা কৰ পৰা নো- ফোন এটা নকয়, খবৰ খাতি এটা নোলোৱা।
তাকেহে, ফোন কৰিবলে এয়াহে, সময়ে নোযোৱা হৈছে অলপ-
তাকো আজি হেৰি অথনি মই তোমাক কলো বোলিহে তোমাৰ এতিয়া মনত পৰিলে, নহবানো তোমাৰ আজিও মনত নপৰে আক। ফোন কৰিবলে।
তাৰ পিছতে এতিয়া হেৰি ভাল হৈছে নে?
ই ভাল হৈছে মানে ভানো মানুহজনী ষ্ট্ৰঙেই। তাপা হ'লও মানে যিমান যি হ'লো পেট চেতবোৰ বিষাই থাকে যে। মই কওঁ আওঁ হেৰি যেৰি নকৰিবি বুলি।
অঁ'
তাপা নামানে এইভো আগপা কৰি খোৱা মানুহ যে।
অঁহ'
কৱাকে একেছেকেনো থাকিব নোৱাৰে।
তাকেহে, হয়। এ নুশুনে আমাৰ মাও সুকীয়া তোমাক নুশুনে যি কিটো কৰি থাকে। উশাহটো লব নোৱাৰে, অসুখীয়া যে তাৰপিছতে টাইম টোনি- অঁ তেনেকুৱাই অকমান আছে বাৰু তাতো উশাহ লব নোৱাৰে- তাই নুশুনি কৰি থাকে আও, এতিয়া খুচুং খাচাং কেতিয়াবা মই- তাঁতখন বৈ থাকিলেও কিবা এটা কৰে, তেনেকুৱা। খৰিকেইডাল সোমোৱা ধৰা পাচলি কেইডাল অনা
এ আগৰ পৰা তেনেকে কৰি থকা মানুহ নহয় জানো বহি থাকিব নোৱাৰে একে ঠাইতে সেইটো কাৰণে আমাৰো সেই কেইটাহে প্ৰব্লেম বহি নাথাকে যে এতিয়াও সেই কুটুক কুটুকে কৰিয়ে থাকিব গালি পাৰিও লাভ নাই তোমাৰ গালি পাৰিলেও মোক কব' সেই মনে মনে থাক মই লাহে লাহে কৰিছো নহয় মই একো নহয় নহয় এনেকে বুলি কয়
কৰিব নোৱাৰা হ'লে আকৌ খংবোৰ বেছি হয়
উম মই গালি পাৰু নহয় মোকে ওলোতাই গালি পাৰে তোৰ দৰকাৰ নাই নহয় তোৰ কাম তই ক বোলে
অ অ অ হয় পাই
কাপোৰ কি লগাই থৈছা
এ মেখেলা এজোতি ওলোৱাই নাই নহয়
অ
মোৰ কেতিয়া হ'ব হ'ব আৱ এইবোৰ বাৰিষা বৰষুণ হলে ববই নোৱাৰে
তাকেহে খোৱা বোৱা কৰিলা
খোৱা বোৱা সেই মই ৰাতিপুৱা ভাত এ এঘাৰটামান বজাতহে খাইছো তাৰপৰা দুপৰিয়া নাখালোঁৱে চাহ একাপ খালোঁ
তাপা সেই তেনেকেইে থাকিলো মানে তোমাৰ দেৰিকে খোৱা হলে ভোকতো ইমান নালাগে খাবলে মন নাযায় তাৰপা সেইটো কাৰণে মানে মই সেই নাখালো
আমাৰো আজি ৰাতিপুৱা খোৱা দেৰি যে মই সেইকাৰণে আবেলি ইমান যু যা নকৰিলোৱে এতিয়া সন্ধিয়া লগা চাহ অকমান বনাম তাৰ লগতে জলপান আছে
অ
গাখীৰ অকমান হয় যে গাখীৰকন সতে বোলো জলপান অকমান দিম তাকে খাব আও
অ অ
গধূলি বনামেই সোনকালে খাবই
উম এ নিজৰ গৰু চৰু থাকিলে আমাৰ গৰু আছে সেই গাভিনি হৈছে নেকি এইবাৰ গাখীৰ চাখীৰ নাই কিনা গাখীৰ হে এপোৱা তুমি গাখীৰ কিনি খাব নোৱাৰা যিহে দাম
অ আমাৰ সেই গাখীৰ অকমান আছে ওলাই তিনি পুৱা মান ওলাই আৱ থিকা আছে এপোৱা বাকী যেনিবা আধা লিটাৰ ঘৰতে খাবলে হয় চাহ খোৱা জলপান খোৱা
অহ আঐ যি গৰমৰ মোৰ গোটেই গা ভা ভি ভিজি পেলাই নাই
অ ছোৱালী কেনি গ'ল
ছোৱালী খেলি আছে ক'ত যাবনো আজি সেই কাইলে অকল ছবি পৰীক্ষা আছে ভালেই পাইছে আও এতিয়া আজি এতিয়া বিন্দাছ আও
আজি কেনেকুৱা হ'ল পৰীক্ষা
আজি লিখিছো বুলিয়ে কৈছে তাইহে জানে কি লিখিলে কি মেলিলে মই বোলো ৰিজাল্ট দিলে গম পাম তাই কৈছে গোটেইখিনি লিখিলো বুলি কৈছে
উম
তাইহে জানিব লিখিলে নে লিখা নাই
তাকে আকৌ ইস্পিঙৰ অ পা ধৰি ধেই কাটে নহয়।
উ আজিব সেই অংকহে আছিলে বাৰু হেই জানো ক'ব নোৱাৰো আৰু কি লিখিছে কি মেলা নাই তাহে জানে আওঁ।
উম আমাৰো লৰা ছোৱালীয়ে এবাৰ পৰীক্ষা ঠিকেই হৈছে বুলি কৈছে। লোৱা এতিয়া অকনমান লোৱা কেইটামান থাকি গল বুলি কৈছা। চুচিয়েল আছিলে ল'ৰা বেয়া পাই চুচিয়াল টো।
অ অ আমাৰ আকৌ সেই ছোৱালীৰ পৰিৱেশহে বহুত ভাল পায়। পৰিৱেশৰ গোটেইখিনিয়ে কৈছে, মাছনে কৈছে পঞ্চাছৰ ভিতৰত পঞ্চাছ পাইছে বুলি। এতিয়া সময়হে দেখিলেহে গম পাম আওঁ।
আমাৰ মেথছখন ভাল পায় মেথছখন বৰ ভাল পায়। আমাৰ গোটেই কেইটা কৈছো বুলিয়ে কৈছে পঞ্চাছে পাম বুলি কৈছে, এতিয়া কি কৰে নাজানো আৰু বাকী যেনিবা, উম পৰিবেশ খন আকৌ আমাৰ বেয়া পায় ছোৱালীয়ে লৰা আকৌ চচিয়েল খন বেয়া পায়।
অহ। ঠিক আছে তেতিয়াহ'লে এতিয়া হ'ব গধূলাকৈ ফোন এটা কৰিবা, মই কামবন কিটা কৰি আজৰি গা পা ধুই লওঁ সন্ধিয়া হ'লে আকৌ দি দা হব যে।
তাকেহে অ মোৰ এয়া গৰু ছাগলী আনিবগেই হ'ল।
অ ময়ো ছাগলী তাগলী বান্ধি লওঁ দেই।
অ অ অ হ'ব দিয়া তেতিয়া।